হেল্ল! ডাঙৰীয়া।
নমস্কাৰ।
হয়, কি কৰি আছিলে বাৰু আপুনি?
হয়', মই এনে এতিয়া আছো, আ অলপ ভাত খোৱাৰ পিছত, ৰাতি ভাতটো খোৱাৰ পিছত, অলপ জিৰণি লৈছো।
হয়, হয়, আ ত মই আ আপোনাৰ লগত অলপ পৰিয়ালৰ বিষয়ে আলোচনা কৰিব পাৰিম নেকি বাৰু? আপোনাৰ লগত অকমান সময় হবনে?
হয়', হয়', পাৰিব।
অ' এনে পৰিয়াল বুলি যদি আমি কওঁ, আপুনি আ, কি বুলি ভাবে বা সেই পৰিয়ালৰ বিষয়ে আপুনি কেনেকে কব? যদি আপোনাক কোনোবাই সুধে
হয়, পৰিয়ালটোতো চবৰ কাৰণে, আ এইটো চবৰ কাৰণে ডাঙৰ কথা হয়, মানে যিমান যি হওঁ পৰিয়ালটো চবতছে ওপৰত আছে আৰু, চবতকে
হয়, হয়
মানুহ বিলাকটো আপোনাৰ নিজৰ মানুহেই হয়। বা আপুনি পৰিয়ালৰ চবে মিলা প্ৰীতি থাকাটো ভাল হয়। তেতিয়াহে এটা পৰিয়ালটো, আ জীয়াই থাকিব আৰু না, মানে তাতে মানে আপোনাৰ মা দেউতাই হওক, বা আপোনাৰ ভাই ভনী, বা আপোনাৰ অ' আপোনাৰ ভাই বোৱাৰীয়ে হওক, বা আপোনাৰ বৌ এইবিলাকেই হওঁক, বা আপোনাৰ আ দাদাৰ ল'ৰা ছোৱালী বা আপোনাৰ নিজৰ ল'ৰা
নহয় জানো? গোটেই ঘৰৰ সকলোবোৰ এটা পৰিয়াল। বা ধৰক আমি এনেকেও কব পাৰো, আমাৰ গোটেই অসম খনে এটা পৰিয়াল, বা ভাৰতবৰ্ষ খনেও এটা পৰিয়াল, নহয় জানো? বা আমাৰ গোটেই অসমীয়া জাতিটো আমি যদি এনেকে বৃহত্তৰ অসমীয়া জাতিটো যদি আমি ভাবো অ সেইটো এটা পৰিয়াল নহয় জানো দ আমি ইয়াৰ সম্বন্ধবোৰ যেতিয়া আমি ঠিক কৰো বা ইজনে সিজনৰ আমি পৰিয়ালৰ নিচিনা আ থাকিব লাগিব সিজনৰ সম্পৰ্কবোৰ পৰিয়ালৰ পৰিয়ালৰ যেনেকে সম সৰ্গবোৰ মজবুত হয় ত' আমাৰ দেশখনো যদি তেনেকুৱা হয় আ এটা পৰিয়ালৰ নিচিনা থাকিব লাগিব নহয় জানো ত পৰিয়াল বুলি ক'লে আপোনাৰ সেই পৰিয়ালৰ যিটো আপোনাৰ ডেফিনেশচনটো বহুত ডাঙৰ হয় আমি অকল নিজৰ ঘৰৰ সেই পৰিয়ালটোৰ বিষয়তে আমি সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো নহয় জানো অ এনে আপুনি পৰিয়ালৰ পৰিয়ালৰ লগত আপুনি সময় অতিবাহিত কৰি ভাল পায়নে
হয় নিশ্চয় অ চবে এইটো কথাটো ভাবে বা যে ট্ৰাই কৰে বা এইটো যোনটো ধাৰণা হয় পৰিয়ালৰ সেইটো হ'ল আপুনি নিজৰ পৰিয়ালক যদি সময় দিব পাৰে সেইটোৱেই চবচে ডাঙৰ কথা, আপুনি যিমানেই যদি আপুনি বাহিৰত থাকি, টকা পইচা কমোৱাকে কওক বা কাম মানে ইনকাম কৰা আৰু হয়, যিমানেই পইচা আপুনি কামাওক বা ইনকাম কৰক যদি আপুনি পৰিয়ালক যদি সময় দিব নোৱাৰে, তেতিয়াহ'লে মানে স পৰিয়ালটো মানে অলপ দিগদাৰ হৈ যায় আৰু। পিছলৈ চলাবৰ কাৰণে, হয় লৰা ছোৱালী- যদি আপুনি যদি সময় নিদিয়ে বা, আপোনাৰ- মা দেউতাক বা আপোনাৰ ভাই ভন্টি বা বাইদেউ, এইবিলাক যদি আপুনি- সময় একদম দিব নোৱাৰে তেতিয়াহ'লে এই ঘৰটো মানে পৰিয়াল টো, অলপ দিগদাৰ হয় বা নিমিলা হৈ যায় কথা কথা ব বতৰা বা আপোনাৰ আলোচনা কৰা বা আপোনাৰ ধাৰণা - মানুহবিলাকৰ আপোনাৰ পৰিয়ালবৰ্গৰ যিমান ধাৰণা আছে সেইবিলাক- বেলেগ বেলেগ হৈ যাব আৰু, বা পৰিয়ালটো অলপ কষ্ট হয়, ত'- এইটোৱে পৰিয়ালটো মেইন মানে পৰিয়ালটো আচল হয় চবচে আচল- কথাটো হ'ল পৰিয়াল। পৰিয়ালটো নাথাকিলে মানে আপোনাৰ কষ্ট হ'ব আৰু পিছলৈ। ত'- পৰিয়ালৰ মানুহক চাবই লাগিব বা পৰিয়াল মানুহ যোনবিলাক- আমাৰ আহ, যিমান এইবিলাক- আপোনাৰ পৰিয়ালৰ মানুহ আছে ত' আপোনাকো চাব বা আমিও চাম। এনেকুৱা আৰু, অ।
পৰিয়াল বুলি ক'লে হয় আপোনাৰ একদম আপোনাৰ কোৱা কথাটোৰ নিচিনা। ত পৰিয়াল বুলি ক'লে আমি সেইটোয়ে বুজো ন আপুনি যোনটো কথা ক'লে। আমি মিলি জুলি থাকিব লাগিব আৰু পৰিয়ালটো, আহ আমাৰ- আহ মজবুত কৰি ৰাখিব লাগিব সম্বন্ধ বোৰ সম্পৰ্ক বোৰ হয়নে নহয়- আপোনাৰ লাগিলে সেইটো মা দেউতাকৰ লগতে হওক বা নিজৰ ভাই ককাৰ লগতে হওক- আহ গোটেই সম্পৰ্কবোৰ যেতিয়া মিলি জুলি থাকে। একতাটো যেতিয়া থাকে পৰিয়ালৰ তেতিয়া সকলো কাম আপোনাৰ অসম্ভৱ- কামো আপোনালোকে আমি সম্ভৱ কৰিব পাৰো নহয় জানো।
হয়।
অ। এতিয়া আৰু ধৰক বোলে আহ এনেকুৱা আছে আপোনাৰ- আহ, পৰিয়াল বুলি যদি কওঁ আহ- এতিয়া পৰিয়ালৰ কিছুমান আজিকালি- এনেকুৱা সমাজত প্ৰায় এনেকুৱা ঘটনা ঘটে যে পৰিয়ালবোৰ মানে মিল প্ৰীতি বোৰ কমি আহিছে- বা আ- ধৰক আজিকালি বহুত নিউজে কাগজে পত্ৰয়ে আমি পাই থাকো নহয় জানো। ত সেইবোৰৰ বিষয়ে আপুনি কেনেকা ক সেই সম্বন্ধবোৰ- কিয় তেনেকুৱা হৈছে বা আৰু এই সম্বন্ধ বোৰ আমি ঠিক কৰিব লাগে নে নাই- সমাজত আহ পৰিয়ালৰ সম্পৰ্ক বোৰ আমি- কিয় পুনৰ আকৌ সেই আগৰ নিচিনা কেনেকে মজবুত কৰিব পাৰো সেইটোৰ বিষয়ে- অকণমান ক'ব নেকি আপুনি?
হয় নিশ্চয়। অ এইবিলাক অসুবিধা বিলাকতো চবৰ। আহ গোটেই মানুহবিলাকৰ জীৱনতটো চলে বা-
হয়।
কাৰোবাৰ যদি এতিয়ালৈকে ঘটা নাই এইবিলাক ঘটনা বা- আপুনি কোৱা মতে মানে যোনবিলাক আপুনি ঘটনা- বা এইবিলাক, কৰি গৈছে ত' এইবিলাক মানে চবৰে জীৱনত। তই এবাৰ শুনানে এবাৰতো ঘটিবই মানে পিছলৈকে হ'লেও। ত' সেইকাৰণে আমি নিজে মানে আ চাকৰিত মানে আমি যোনটো ৰেডি হৈ থকাটো ভাল হয় এইবিলাকৰ ক্ষেত্ৰত। বা এইবিলাক ঘটনা ঘটাবৰ কাৰণে ত' হয় এইবিলাকত আমি নিজকে পৰিয়ালবৰ্গৰ লগত বা আপোনাৰ যোনটো আ
হায়।
নিজৰ একদম নিজৰ একদম আ পৰিয়ালৰ লগত আপুনি মানে টাইম বা সময়টো দিব লাগিব বা কথা বতৰাবিলাকো মিলিব লাগিব ধাৰণাবিলাক অলপ মিলি ওলাই দিব যদি আপোনাৰ চিন্তাধাৰাবিলাক হয় চিন্তাধাৰাটো যদি নিমিলে তেতিয়াহলেটো এ এইটো এইবিলাক ঘ টনা ঘটাটো এইটো, হয় এইটো অ হয় হয় এইটো সম্ভৱ হয় আৰু ন এইবিলাক
হা হা হা আৰু সেইটোয়ে বহুত ভাল কথা কৈছে আপুনি এতিয়া আহ আৰু ধৰক এতিয়া পৰিয়াল বুলি কলে আপোনাৰ আৰু এনেকুৱা কথা আহে ধৰক আ ধৰক এতিয়া আজি আহ পৰিয়ালবোৰ বাঢ়ি গৈ থাকে নহয় জান ন আপুনি আজি আহ আ পোনাৰ এ অকল আপোনাৰ নিজৰ পৰিয়ালটো বা আপোনাৰ সেই আহ পৰিয়াল আকৌ কাইলে আপোনাৰ বিয়া বাৰু সম্ভ বা তেনেকুৱা সম্পৰ্ক বাঢ়িব, পৰিয়ালটো বাঢ়িব তেনেকুৱা অ তেনেকে সম্পৰ্কবোৰ আমি বাঢ়িলে পৰিয়ালবোৰ বাঢ়ি গৈ থাকিব হয় নে নহয়? ততে অ তেনেকে ভাল পোৱাবোৰ আমি আহ বিলাব লাগিব তেতিয়া পৰিয়ালটো আপোনাৰ মজবুত হৈ থাকে হয়নে নহয়?
অ। হয়। ত' সেইবিলাকে আ এটা পৰিয়াল হ'বলৈ কাৰণে ভাল পৰিয়াল হ'বলৈ কাৰণে আপ পুনি আপোনাৰ যিমান আহ ভাল গুণ আছে আপোনাৰ এইবিলাক আপুনি আ পোনাৰ নিজৰ পৰিয়ালবৰ্গক শিকাব পাৰিব লাগিব বা আপুনি আ এ এইবিলাক সম্পৰ্কত থাকিব লাগিব তেতিয়া মানে এটা পৰিয়ালটো ভাল জ্ঞানী পৰিয়াল বা আপোনাৰ অ সমাজৰ যিবিলাক নিয়ম, নীতি - নিয়ম আছে এই নীতি - নিয়মবোৰ মানি আমি চলিব লাগিব।
হয়, নীতি - নিয়মবোৰ হয় হয় একদম আপুনি বহুত ধুনীয়া কথা কৈছে। আ, এতিয়া নীতি - নিয়ম বুলি কওঁতে আৰু এটা কথা আছে আপোনাৰ পৰিয়ালৰ নিজা - নিজা আপোনাৰ নিজা - নিজা পৰিয়ালৰ কিছুমান নিজা-নিজা পৰম্পৰাও আছে, নীতি - নিয়ম আছে হয় নে নহ
হয়-হয়।
পৰিয়ালৰ আপোনাৰ জেষ্ঠ্যজনক আমি সন্মান কৰিব লাগে বা সৰুজনক মৰম কৰিব লাগে ত সেই সম পৰ্কবোৰ আমি ৰাখিব লাগিব পৰিয়ালত। তেতিয়াহে আমাৰ মৰম বোৰ অতুত-অতুত থাকিব ন' আগলে।
হয়। হয় নিশ্চয়, উমঁ।
আৰু আপুনি পৰিয়ালৰ লগত এনে ফুৰিব যায়নে কেতিয়াবা?
হয় নিশ্চয়, মই এনেকা পৰিয়ালবৰ্গৰ লগত বা পৰিয়ালৰ সদস্যবিলাকৰ লগত মই আমি এনেকা পৰিয়ালবৰ্গ গোটেই আমি ফুৰিব গৈছো বা আমি অলপ আহ' ভোজ খাবলৈও গৈছো। যোনটো আপুনি, আমি যোনটো পিকনিক বুলি কয়। ইংৰাজীত, হয় বনভোজ হয় হয়, বনভোজ খাবলৈ গৈছো নতুন বছৰত বা ঠাণ্ডা বতৰত কেতিয়াবা অ, এইবিলাক মানে এইবিলাক যদি হয় হয়, এইবিলাক যদি জাগা ঠাই বা ফুৰিব যোৱা হয় বা বনভোজ খাবলৈ যোৱা হয়। তেতিয়া অলপ সমাজৰ সদস্য বিলাকৰ লগত মিলা প্ৰীতি বা মৰম এইবিলাক বাঢ়ি যায়, হয়।
বাঢ়ি যায়।
হয়, যায় এইবিলাক আমি কৰিব লাগে একচেলি আহ' বছৰৰ এবাৰ বা দুবাৰ হ'লেও। আৰু পৰিয়ালবৰ্গৰ আৰু আপোনাৰ, হয়। আৰু আমাৰ কথা বতৰা বিলাকতো বাকী যিমান আলোচনা কৰা হয় ভাত খোৱা টাইমতে বেছিকৈ হয় চবে আহ' যিমান এটা পৰিয়ালৰ বা ঘৰৰ যিমান সদস্য আছে চবেই একে টাইমতে বা একে সময়তে চবে ভাত খোৱা যায়। তেতিয়াই মানে আমি কথা পাতো আৰু ভালকৈ। এতিয়া আকৌ বেছি মিলা প্ৰীতি এইবিলাক কথাবিলাক ওলাই ভাতখোৱাত সময়ত। এইবিলাক এটা আলোচনা হয় ভাত খোৱাৰ লগতে আমি এটা আলোচনা আলোচনা হয় আৰু বা আলোচনাৰ বৈঠক বহে। বৈথক হয়, হয় আমি এইবিলাকেই আৰু যেতিয়া আপোনাৰ পৰিয়ালবৰ্গৰ লগতে আৰু আপোনাৰ যিবিলাক সম্পৰ্কীয় আছে যেনেকৈ এ, আপোনাৰ আহ' দেউতাৰ ভাই বা আপোনাৰ খুৰা-খুৰি, মামা-মামি এইবিলাক মানে চবেই মিলি কিনি যেতিয়া এবাৰ মানে বৈঠক বহে গাঁৱত বা নিজৰ ঘৰত কাৰোবাৰ ঘৰৰ আহ' তেতিয়াও আকৌ তেতিয়া পৰিয়ালবৰ্গৰ লগতো এটা শান্তি ধাৰা বা চিন্তাধাৰাবিলাক মিলি যায় আকৌ মৰম- মৰম কৰি কিনি বা মিলা প্ৰীতি হৈ এটা চলিবলৈ বাধ্য হয় আৰু তেতিয়া। বাধ্য মানে আহ' তেতিয়া মানে চলিবও হৈ যায় আৰু মানুহ বিলাকৰ ত' সেইবিলাকে পৰিয়ালৰ, হয়।
অ, আপোনাৰ লগততো কথা পাতি বহুত ভাল লাগিলে প পৰিয়ালৰ বিষয়ে আহ' কেনেকে থাকিব লাগে পৰিয়ালৰ লগত কেনেকে আমি মিলা প্ৰীতিৰে থাকিব লাগে। বহুত কথা জানিব পাৰিলো আৰু নিশ্চয় আপুনিও অলপ উমঁ' মোৰ পৰা জানিব পাৰিলে বুলি মই বিশ্বাস ৰাখিছো। গতিকে আজিলৈ আ আমি ইয়াতে ৰাখি সামৰণি মাৰো আকৌ কথা পাতিম পুণৰ।
ঠিক আছে ঠিক আছে হ'ব, ধন্যবাদ থাকিল হয়।
ধন্যবাদ, ধন্যবাদ।